হেল্ল'।
হেল্ল' হেল্ল'।
অ'। অ', কোৱাচোন। এ ফেন লগাই লৈ অলপ বহি আছো।
উ'-উ', ভাত খালা?
অ', অ' ভাত খালো।
কিদি খালা?
কি দি খালা?
এ মই আজি মাছ ৰখাইছিলো, তাৰপিছত হে বাচ চি কৰি লৈ মানে এই ঔ টেঙা লগত দিলো, মাছৰ জোল৷ কৰিলো। সে তাৰপিছতে মানে এ দালি অলপ আছিল সেই সি খালো আ
উম, ইখিনিয়ে আজি? মই খালো।
মত ইমান লৰা-ছোৱালীটাও নাই, বনাব লাগে
গম পাইছা। অ', এতিয়া এই কাম এটা
মেৰিছে কে
ছা দুইজনীয়ে লাগি
কি-কি?
কাম এটা কৰিব লাগিব, এই অহা কালি মানে সান্দহ খুন্দিম নিকি
অ', অ'।
ফাই একেবাৰে মানে হেৰি অ দৈৰ লগত খাব লাগিব, গম পাইছা। অ'। আৰু হেৰি নহয়, এয়া তোমালোকৰ ঘৰত সেই বৰা চাউল নাই জানো? উম।
আছ
এই এ বৰা চাউল আছে যদি সেই অ'।
অ' অ'।
এতিয়া গৰমৰ বন্ধ ঘৰতে অলপ বহি পেলাই ল'ছালী কেইটাক লৈ অলপ কিবা-কিবি কৰিম আৰু কাম৷
উম। ভালেই, তেনেক থাকিলে ভালে টাইমটো যাব।
অ', ল'ছালীকেইটা ঘৰতে থাকিব অলপ ফূৰ্তি কৰি খাবও ন? অ'।
উম-উম
বোলো এ এবাৰ বোলো কল কৰি খবৰটো লৈ পেলাই এবাৰ মাতি পঠিয়াম বুলি ভাবিছিলো।
উম-উম
অ আৰু এটা বস্তু লৈ আহিবিচোন। অ, অই আৰু এটা বস্তু লৈ আনিবিচোন সে তুমি যে বনাইছিলা সেয়া আমৰ আচাৰ।
উম অ।
তুমি বনোৱা আমাৰ আচাৰ খুব ভাল লাগে। অলপ লৈ আহিবা। এ মই বনাইছিলো মোক মই ইমান ভালকে বনাব নাজানো নহয়। এতিয়া তুমি আহিলে দেখুৱাই দিবা মই কেনেকৈ বনাম মই আচাৰ বন ভাল নহয়। খাবলৈ তেস্ট নালাগে। তাৰপিছত মই বোলে তাৰ পৰা অলপ আনিম আনি এইবাৰ বনালে তু
অহ।
ঘৰত বহুৱাই ল'ম মান
অ অ। বনাইছিলো এ ৰ'দত দি দি আছো এতিয়ালৈ হোৱা নাই বাৰু। খাম আৰু।
তেছ কৰি চাম আৰু।
অ-অ চাব পাৰিবা তেছ কৰি।
অ। কিন্তু পিঠা কেইটা বনাত সহায় কৰি দিব লাগিব দেই।
অহ।
গম পাইছা?
উম-উম। ডিম কিয় নিদিম আকৌ। এনে ল'ৰা-ছোৱালী কেইটা ঘৰত নাই চাগে ন আজি?
নাই৷ অহ, এতিয়া নাই। আজি ঘৰত কোনো নাই।
অ।
আজি মই অকলশৰীয়া।
অ।
বা বহিছোঁ এবাৰ শুইছো এ মানে ভাত খাব উঠিছো সেনেকুৱা আউ।
উম, উম, উম, উম।
এ, থাকি ভাল লগা নাই, মই বোলো এটা কাম উলিয়াই লওঁ।
আহ, অ।
তাৰ পিছতে তেতিয়া এদিন আকৌ ফুৰিব যোৱা প্ৰগ্ৰাম এটা কৰিব লাগিব।
অ, টাইমটোত যাবগৈ।
অ, এনে ঘৰত বহি থাকিলে ভাল নালাগে নহয়।
আহ।
তোমাৰ এতিয়া ছোৱালী এজনী আছে লগ আছে।
নাই মোৰ ছোৱালীজনীতোন মোৰ লগত নাই মই ছোৱালীজনীক পঢ়িবলৈ দিছো, পঢ়াবৰ কাৰণে বেলেগত থৈছো।
হ'লেও দুটা দিন আহিলে তুন অলপ ভাল ভাল লাগে ন?
আহ, আহ।
মই এতিয়া মোৰ হ'ল লৰা, কি কথা পাতিম লৰা লগত মানে হে অকলশৰীয়া তাকে দিন কটাও আও।
অ কতাব লাগিব আৰু।
অ।
দিনটো আৰু আহিব যাব, আহিব যাব, তেনেকেই থাকিব।
উম। ছোৱালী থাকিলে এনেও ভাল লাগে, ঘৰখন শুৱনি হৈ থাকে ন?
উম উম উম।
তোমালোকৰ কপাল ভাল আৰু।
অহ।
লৰাও পাইছা, ছোৱালীও পাইছা।
অহ।
অহ। এতিয়া অহ।
কামলৈ গৈছে, ৰাতিপুৱা অ কামলৈ গৈছে। এ ৰাতিপুৱা উঠি কেনে টিফিন বনাই মেলি দি, কামত পঠিয়াই দিছো। তাৰপিছত আৰু এতিয়া মই দুপৰীয়া ৰান্ধি বাঢ়ি, এ অলপ শুই আছিলো।
টিফিন কি দিছা?
টিফিন এই আলু ভাজি দিলো, তাৰ পিছত আকৌ হয় গাজ টেঙা যে গাজ টেঙা দিলোঁ, চাটনি কৰি খাবগৈ তাত।
অহ।
চাব এতিয়া গৰম দিন নহয় জানো গাজ টেঙাটো দিলে গাটো ভাল পাব। অ অ চেপটেম মতে ৰান্ধো।
অহ।
মই এজনী মানুহ যে এই ল'ৰাকেইটা কামত যোৱাৰ পিছত মানুহজন যোৱাৰ পিছত দুপৰীয়া প্ৰায় ৰান্ধ- বহা নকৰোৱে।
উম।
তাৰপিছত আৰু কেতিয়াবা আলহী আহিলে তেতিয়া মই ধৰ অহ। তোমাৰ আকৌ শাহু মা আছে ন?
অ আছে। আকৌ ল'ৰা এটা আছে লগত স্কুলত যাই। পৰা আহে আৰু তালৈ বনাব লাগে ভাত, মইও খাব লাগে।
উম গৰম গৰম বস্তু লাগে। বুঢ়া মানুহ দাঁতে,
উম উম উম। লাগে চব যোগাৰ লাগে। সেইটো কাৰণে ক'তো ওলাব নোৱাৰো, সোমাবও নোৱাৰো ৰুমতে থাকিব লাগে, আবেলি সময়ত এব পৰা ওলাই যাওঁ।
অহ।
তেনেকুৱা ভাত চাত খাই পেলাই বাগৰি আছে আৰু বিচনাত। অ পৰীক্ষা শেষ, কালি পুৱা গৰম বন্ধ দিছে। শেষ শেষ, আজি শেষ হল। উম উম শেষ হলা, কালি পৰা গৰম বন্ধ। এতিয়া ভাবিম আৰু ফুৰিব যোৱাৰ কথা ক'বাত।
ল'ৰাটো কলৈ গ'ল এতিয়া।
আছে ঘৰতে আছে। শুব দিছো গা ধুৱাই পেলাই শুব মানে। উম নকৰে। কৰিলে ৰাখো আৰু তেনেকে, আমনি কৰিলেও তেনেকে ৰাখো আৰু।
অ
উম যাই যায় স্কুলত যায় ৰেগুলাৰ যায় পঢ়া পাৰিলেও যায় নোৱাৰিলেও যায় পঢ়ে অলপ আৰু এঘণ্টা পঢ়ে আৰু ভালকৈ তাৰপিছত আৰু নপঢ়ে আৰু মোবাইল লাগে মোবাইল চাম ম মোবাইল চাওকে থাকে এনেই এঘণ্টা পঢ়ে
এতিয়া ছোৱালীজনী ডাঙৰ হল কাৰণে তাই সিও ভাল হব সৰুতে অলপ আৰু ল'ৰা ছোৱালী উৎপাত হয়ে
উম
তাই পঢ়া ভাল চাগে ন
উম উম তাই পঢ়া অলপ ভাল তাই মনোযোগ আছে পঢ়াত
ছোৱালী মানুহ ভাল হ'ব লাগে উম অ তেতিয়া এঘৰত গ'লে আকৌ নিজৰ ল'ৰা ছোৱালীক সিকাব পাৰিব ন
অ অ সেইটো কাৰণে তাইক দিছো ভাল কে যি কৰিব মন গৈছে তাকে কৰিবৰ কাৰণে দিছো
অ
হ'লে হেৰি নহয় অ নিজে ৰান্ধি খাই নে হোটেলৰ বস্তু
অ নিজে ৰান্ধি খাই ভাড়া ৰুম দিছো তিনিজনী ছোৱালী দি একেলগে থাকে
অ এনেই গেছ গেছতহে ৰান্ধে ন
উম উম গেছতে ৰান্ধি খায় আকৌ গেছ দিছো ডেকচি কেৰাহী বাটন বাচন পটন চব দিছো আৰু
মানে পানী এনেকা চব বস্তু সুযোগ আছে আৰু ন
উম উম আছে
লগৰ কেইজনী ভালনে
অ ভাল ভাল একেলগে মিলি থাকে যিকোনো বস্তুটো আনিলে দুইজনীয়ে গোটেই তিনজনীয়ে তাকে মিলাই খাই ভগাই মেলি খায় আৰু ঠাণ্ডা এটা আনিলেও খাই ভগাই পেকেট এটা আনিলেও খাই ভগায়
অ ছোৱালী মানুহ মিলিব পাৰে লৰা হলেহে অলপতে খং ৰাগ হৈ যায় গৈ
অ অ
সিহঁতে ধৰ
সেইটোয়ে আৰু মিলি থকাতোৱে বিচাৰি আছো আৰু একেলগে বোলোঁ পঢ়িচে একেলগে মিলি জুলি থকাটোৱে ভাল হৈছে
উম বিচনা একেলগে শুইছ
তেনেকে মিলি জুলি থাকিলেই হ'ল আৰু।
সিহঁতে যে শুৱে এখন বিচনাতে শুৱে নে
একেলগে শুৱে একেলগে শুৱে একেটা ৰুমতে থাকে একেলগে একেটা ৰুমতে থাকি একেলগে ৰান্ধেও একেলগে খায়ো শুৱেও একেলগে। বেলেগ বেলেগ বিচনা দিয়া নাই একেলগে বিচনা দিছো।
তেতিয়াহ'লে ঘৰত চিন্তা কৰি থাকিবলগীয়া নাই আৰু ন।
অ এতিয়া হ'ব নহ'লে ৰাখো হা পিছত ফোন মাৰিম।
অ ঠিক আছে